হেল্লৌ' অঁহ।
অঁ। কি খবৰ তোমাৰ? ইমান দিনৰ মূৰত ফোন কৰিলা।
ভালেই মোৰ, তোমাৰ?
এ উম, এ মই আছো ৰবা। কিনো কম আৰু গৰমৰ অৱস্থা বেয়া হৈ গৈছে, দিনটোত চাৰিবাৰ পাঁচবাৰ গা- ধোঁ বাহিৰত ওলাই যাবই মন নাযায়। সেইয়া ফেন চলাই বহি আছো আৰু পুৰা। তুমি কি কৰি আছা?
মই এনেই শুয়ে আছো, তাকে ভাবি আছো ৰবা ইমান গৰম পৰি- পিছে গৰম আৰুতো আছে ভাবাচোন, ইমান যে এনেকুৱা গৰম পৰিব-
তাকেতো।
ভবাই নাছ-
তাকে। কি কবা গৰমটোতো হবই ন, আমিতোন মানে- নিজেই পৰিৱেশটো নষ্ট কৰিছো নহয়। চোৱা এতিয়া কিমান গছ কাটি আছে চৰকাৰে ৰাস্তাই ঘাটে। আগতে যেতিয়া আমি ৰাস্তা দি যাওঁ এয়া গছ গছনি পাওঁ মানে ইমান- ভাল লাগে, এতিয়া চাবাচোন গছ নায়ে গছ পুৰা কাটিছে। প্লাষ্টিক জ্বলাই- গাড়ীৰ ধোঁৱাটো আছেই তোমাৰ গোটেই বায়ু প্ৰদূষণ কৰে। এতিয়া মানে প্ৰকৃতিয়ে আমাৰ পৰা পুৰা আৰু বদলা লৈ আছে আৰু প্ৰতিশোধ লৈ আছ- ছে আৰু সেই বুলিয়ে ভাবিব লাগিব আৰু। যি গৰম দিনক দিনে গৰম বাঢ়িয়ে গৈ আছে বাঢ়িয়ে গৈ আছে। বিৰক্তি লাগি গৈছে আৰু দেই, নোৱাৰিছো আৰু সহ্য কৰিব।
কাইলে আৰু হেৰি বাতৰিত দেখিলো তোমাৰ ব্ৰম- ব্ৰহ্মপুত্ৰই গৈছে, ইমান বেয়া লাগিছে দেখি কিনে নিউজ- টো আৰু তোমাৰ কাজিৰঙাত এই বান- খৰাং দুইটা এই গাঁৱৰ পুখুৰীতো- শুকাই থাকিলে।
হয় নেকি এতিয়াতো তোমালোকৰ দিগদাৰে হৈছে ন' গাঁৱত তেতিয়া হ'লে। কাৰণে পুখুৰীটোৰ পৰাইতো তোমাৰ- মানে চবেই মানে পুখুৰীটোৰ পৰাই পানী খিনি পাইছিলে ধৰা বা কোনোবাই জিৰণি ল'ব- গ'লেও সেই মানে ধৰাচোন এনেই পুখুৰীটো পাৰত- সেই কিমান ভাল লাগিছিলে পুখুৰীতো থকাৰ কাৰণে এতিয়া পুখুৰীটো নাই। আৰু কি জানা পৰিৱেশ মানে কেৱল গছ গছনি বা নদী নহয়তো, আমি উশাহ লোৱা বায়ু খোৱা পানী থ-থকা মাটি এইবিলাক সকলোৱে খিনি ন' পৰিবেশ হয় ন'। এইবিলাক নাথাকিলেতো আমিও জীয়াই নাথাকো।
কিন্তু এজন মানুহে কৰিব কোৱাচোন- এ, চৰকাৰে গছ কাটি এইবোৰে কৰি আছে ইমান দিনে তাৰ বাহিৰেটো একো কৰা নাই।
উমঁ' সেইয়েতো ক'লো মই ন' চৰকাৰে কেনেকে গছবোৰ কাটিছে। এতিয়া দেখা নাই দ্বীপৰ বিলখন ইমান ধুনীয়া দীপৰ বিলখন- গোটেই তোমাৰ গছ কাটি পেলাই কিমান এতিয়া কিমান চৰাই-চিৰিকতিও মৰিছে। গছ এজোপাত তোমাৰ কিমান চৰাই-চিৰিকতি থাকে। যেতিয়া গছটো কাটি দিয়ে চৰাইবোৰৰো ঘৰ নোহোৱা হৈ যায়। লগতে তোমাৰ গৰম কিমান বাঢ়ে। এজোপা গছ থাকিলে সেই এজোপা গছৰ পৰা ধুনীয়া বতাহ পাওঁ আমি, চা পাওঁ। হা এইবিলাক হয়, এইবিলাক নোহোৱা কৰি পেলাইছে লাহে লাহে গৰমটো হবই। আৰু কি জানা এইবিলাক ভুল কথা। বিন্দু বিন্দু পানীৰে সাগৰ হয় বুলি যে কয় ন' এইবিলাক মিছা কথা। মই যদি প্লাষ্টিকৰ বটল ৰাস্তাত নেপেলাও মানে উমঁ' তেতিয়া হ'লে আৰুতো আৰু তুমি যদি বজাৰলৈ কাপোৰৰ মোনা লৈ যোৱা প্লাষ্টিক নিনিয়া তেনেকৈ দহজন হ'লে এশটা প্লাষ্টিক কম হ'ব। কিন্তু মানুহবিলাকে নকৰেই এইবিলাক। বিন্দু বিন্দু পানীৰে সাগৰ হয় বুলি কয় ন' মানুহ বিলাক কৰিবতো লাগিব ন'। মানুহবিলাকে নকৰেই মানুহবোৰে তোমাৰ সেইয়া প্লাষ্টিকৰ বটলে ইউজ কৰিব। প্লাষ্টিকৰ বটলত তোমাৰ ফেনটা খাব, ক'ক' ক'লা খাব- আৰু খাই বৈ মেলি দলি মাৰি দিব। সেই প্লাষ্টিকটোতো তোমাৰ ক'ৰবাত গৈ পেলাই জমা হ'ব, তাৰপৰা তোমাৰ কিমান এফেক্ট কৰিব।
সেইবিলাকে আৰু আৰু প্লাষ্টিক বেগ বিলাক টো এনেই মাজতে বন্ধ কৰি দেখুৱাইছিলে, এতিয়া আকৌ আৰম্ভ হৈছে প্লাষ্টিক বেগবিলাক।
উমঁ'। ঠিক কথাই কৈছা। আৰু হেৰি নহয়, আমাৰ স্কুলত ইকো ক্লাবে গছ পুলি ৰোপন কৰিছিল জানা। চাহ দিছে ইমান ভাল লাগে। এতিয়া আৰু পৰিভ্ৰমী চৰাইবিলাক আহি তাতে বহে দেখি ইমান ভাল লাগে। লাগে।
উম, বহুত ভাল লাগে গছ-গছনি থাকিলে তোমাৰ চৰাই-চিৰিকট বিলাক মানে যেতিয়া আহে বহে। আমাৰ ঘৰৰ পিছফালে ইমান ধুনীয়া তোমাৰ তামোলৰ মানে বাৰী আছে লগতে গছবোৰো আছে। কিমান ধুনীয়া তোমাৰ ভাটৌ চৰাইবলাক আহিব ৰং বিৰঙৰ। ৰাতিপুৱা, ৰাতিপুৱা মানে দেখিয়ে ভাল লাগে। গছবোৰত যেতিয়া চৰাইবোৰ পৰিব চৰাইবিলাকে চিঞৰিব। ৰাতিপুৱা মানে টোপনিৰ পৰা সেই চৰাইৰ মানে মাততে মানে আমি সাৰ পাওঁ গম পাইছানে। আৰু কি জানা পৰিৱেশ ৰক্ষা মানে কেৱল গছ ৰুৱাই নহয়। পানী অপচয় নকৰা, লাইট নলগাকৈ বন্ধ কৰা। প্লাষ্টিকৰ সলনি কলপাত ব্যৱহাৰ কৰা। জাবৰ ডাষ্টবিনত পেলোৱা। এইবোৰ সৰু, সৰু কাম বিলাকেই তোমাৰ পৰিৱেশ ৰক্ষা কৰে গম পাইছা।
অ'আৰু এটা কথা নহয়? গাঁৱৰ মাছ কাতে, কিন্তু গেছ চিলিণ্ডাৰৰ দাম বেছি তেওঁলোকে কি কৰিব ক কোৱাচোন?
উম, সেইয়টো। সেইকাৰণেতো আমাৰ চৰকাৰখনে তোমাৰ কিবা উজ্জ্বলা যোজনা কিবা এনেকা দিছে নহয় কিবা কিবি এইবিলাক ওলাই থাকে নহয় আঁচনি। কিন্তু আমিও দায়িত্ব ল'ব লাগিব। এজোপা গছ কাটিলে দহজোপা ৰুব লাগে এই কথাটো চবেই জানে। কিন্তু মা নকৰে কোনেও আমি দেখা নাই মাজুলীলৈ যে ফুৰিব গৈছিলো যে মনত আছেনে তোমাৰ? তাতে যে খহনীয়াই গৰা খহনীয়াই যে কেনেকৈ গাঁওখন নাইকিয়াই কৰি পেলাইছে। গছ নাথাকিলে মাটি খহে এতিয়া জানেই মানুহখিনিয়ে তথাপিও কি কাৰণে গছবোৰ কাটি দিব লাগে। এতিয়া গছ থকা কাৰণে ইমান দিনে তোমাৰ খহনীয়া হোৱা নাছিল। আৰু এতিয়া গছবোৰ কাটি দিয়াৰ লগে, লগে কেনেকে গ মানে মাটিবোৰ খহায়, খহায় লৈ গৈছে। কি যে হ'ব নহয় নাজানো আৰু দেই।
এবাৰ এতিয়া পৰিবেশ নষ্ট হৈছে হয় নে? তাৰো ফল বিলাক আমিয়ে ভুগিব লগা
উম,
হৈছে আন, খৰাং কিমান কি বেমাৰ নৰ বাবেইটো হৈছে এইবিলাক। কোৱাচোন কি, কি যে দিন দেখিব লাগিব এতিয়া আৰু।
তাকেহে একদম মানে আৰু এটা কথা মনত ৰাখিবা হা পৰিৱেশ আমাৰ পূৰ্বপুৰুষৰ সম্পত্তি নহয়। ভৱিষ্যত প্ৰজন্মৰ পৰা লোৱা ধাৰহে আমি যদি নষ্ট কৰো ন। আমাৰ লৰা ছোৱালীয়ে উশাহ লবলৈ বিশুদ্ধ বায়ুও নাপাব। এতিয়া আমাৰ মা-দেউতাহঁতে যদি আগতে পৰিৱেশ এনেকে নষ্ট কৰিলে হয় বা ককা-দেউতাহঁতে যদি এনেকে নষ্ট কৰিলে হয় আমিতো আজি আৰু আমাৰ বেয়া অৱস্থা হলে হয়। কিন্তু মাহঁতে বা ককা-দেউতাহঁতে অ' মানে এনেকুৱা বিলাক আগৰ দিনতটো ইমান তোমাৰ এ হেৰি কি বুলি ক'ম আৰু প্লাষ্টিক, শ্লাষ্টিক এইবিলাকতো বেছিকৈ তোমাৰ ইউজ হোৱা নাছিলে। বা গাড়ী মটৰো বেছি নাছিলে সেইকাৰণে বায়ো শুদ্ধ আছিলে কিন্তু আমিতো বাৰু ঠিক কিবাকে চলিলো আৰু এতিয়া এতিয়া চাবাচোন নৱপ্ৰজন্ম যিবিলাক আহিব নৱপ্ৰজন্ম বুলি নহয় মানে যেতিয়া নেক্সট জেনেৰেশ্যনটো আহিব তাঁহাতৰ কি হ'ব?
উম উম। এই এতিয়াৰ পৰা এটা কাম কৰিম ৰ'বা, প্ৰতি প্লাষ্টিক ব্যৱহাৰো নকৰো আৰু এই কৰবাত
উম।
গ'লে কাপোৰ চাপোৰ কিনিব গ'লে এই কাপোৰৰ যে বেগ থাকে
অহ। বা তোমাৰ কাগজৰ বেগো থাকে নহয়। কাগজৰ বেগ বিলাক আজিকালি ওলাইছে উম।
অ মানুহকো সজাগ কৰিব লাগিব এইবিলাক কৰি কিনে। নহ'লে টিভিখন
উম সেইটোয়ে, প্ৰকৃতিক মানে ৰক্ষা কৰা নিজক ৰক্ষা কৰা গম পাইছা? প্ৰকৃতিক ৰক্ষা কৰা মানে নিজকে ৰক্ষা কৰা। ব ব'লা, অ কালি দেওবাৰে মানে এ দেওবাৰ মানে কৰবা পুখুৰী পাৰটো চাফা কৰিব যাবা আমাৰ পুৰণা স্কুল খন যে। পাঁচজন মান লগ হ'লেও কামটো আৰম্ভ হব আৰু। কি কোৱা? স্কুলৰ পৰা আমি যে আমি যে আমাৰ আমাৰ স্কুল আমাৰ স্কুলৰ পৰা আৰম্ভ কৰো নেকি, পুখুৰী পাৰটো চাফা কৰো বুলি ভাবিছো। আমি পঢ়া স্কুলখন। বহুত দিন যোৱাও নাই চাইও আহো ছাৰ ছাৰ বাইদেউহঁতকো লগ কৰি আহো। আৰু গছ এটা কাম কৰো গছ পুলি কেইটামানো আমি লৈ যাম। দিয়া। লৈ গৈ পেলে একফালৰ পৰা আমি লগাম। ভাল পাবা আৰু ছাৰ বাইদেউতে কি কৰি আছা বুলি যদি কয় আমি কম আৰু পৰিৱেশ ৰক্ষা কৰিব চেষ্টা কৰি আছো আৰু এনেকে কৰি পেলাই। আৰু পুখুৰীটো চাফা কৰোগৈ। পাঁচজন মান লগ কৰিব লাগিব তোমাৰ কাৰোবাৰ লগত কন্টেক আছে নে এতিয়া?
অ মোৰো মাতি দিও।
আৰু হেৰি কি কয় তেনে এ সৰু আহিব গম পাইছা? পৃথিৱীখন ধুনীয়া কৰাৰ এইটয়ে আমাৰ দায়িত্বয়ই হয়। হয় এতিয়া নিজৰো লাগিব দিয়াচোন তেনেকে
তাকে, এতিয়া আমি যদি নকৰো কোনে কৰিব কোৱা? এতিয়া নকৰিলে কেতিয়া কৰিম। উফ বাকী কৰি আছিলা তুমি?
ছিলো।
উম। আৰু ঘৰত চবেই ভালে আছেনে?
চাগে ভাল, ভাল সঁচাকে তোমাৰ চাবা
এই যাব লাগিব মানে।
বহুত ভয়ে লাগে এতিয়া।
উম, তাকেতো।
দিয়া পিছে ৰাখিছো দিয়া।
মানে
কাইলে
অ' ঠিক আছে হ'ব দিয়া মই ইয়া কথা পাতোঁ কেইজনমানীৰ লগত তুমিওচ চোৱা মিলাই পেলাই অ'যদি হয় তেতিয়া হ'লে আমি অ' মিলি পেলে যিটো ভাবিছো সেইটো কৰোৱে আৰু ন' আমিয়ে আৰম্ভ কৰো আৰু আমাৰ পৰা যদি দছজনে আৰু দেখা পাই কৰে তেতিয়াহ'লে টো আৰু এই ভাল। ঠিক আছে দিয়া ৰাখিছো ন'।
দিয়া পিছে।